হেল্ল।
হেল্ল।
উম উম এই এইবোৰ মানে। এটা উমউ, বোলে কল কল এটা আহিছ কৈ ভখন কথা পাতি আছো।
বাকী কত ৰুমত নে ঘৰত?
উম মই এইফাল অলপ ওলাই আছো। ঘৰত নাই ঘৰত নাই, উম।
বাকী খোৱা-বোৱা?
খোৱা বোৱা কৰিলো দেই এতিয়া দিনত। আহি মেলি ভাত বনাই উম বিলাহী আলু কনীৰ লগত খালো। দিনৰ সাজটো, তুমিনো?
বঢ়িয়া, এ মাছ আনিছিলো অলপ তাকে বো
উম উম।
এটি গ।
হয় নেকি।
অ এই হে কথা এটা সুধো বুলি মানে ডিচকাচ কৰো বুলি ফোন কৰিলো।
কোৱাচোন?
আহা হোল্ল তাৰিখে এগবদাই এইফালে ষ্টনশিল নে কি বুলি কোৱা যে ৰিজৰ্টখন তাত যাবলে লগ ধৰিছে মানে। তাত যাবলে লগ ধৰিছে মানে।
অ। কেতিয়াকে?
ষোল্ল তাৰখে ষোল্ল তাৰিখে।
ষোল্ল তাৰিখ কি বাৰ পৰিছে বাৰু?
তাৰিখ তোমাৰ মানত
অহ। অঁ মই চাই লওঁ দিন বাৰ মই মিলাই ল'ব লাগিব যে কামৰ পৰা ছুটি লৈ মেলি। মানে আ একেবাৰে গোটেইখিনি মই ছুটি লৈ মেলি দিন বাৰ মান ঠিক কৰিব লাগিব, দিন বাৰ ঠিক কৰিহে ক'ব পাৰিম নে যাব পাৰিম নে নোৱাৰিম।
আচ্ছা আচ্ছা, হয় তুমি
উম।
পোন্ধৰ তাৰিখৰ গধূলিলেকে জনাই দিবা।
অঁহ।
উম মানে পোৰা ধুনীয়া জেগা, এইটো ৰয়িং চাইডে যাব লাগিব।
ৰইং ন?
ৰইংট তো গৈছা চাগে?
ৰইং গৈছোঁ এবাৰ।
অঁ।
অঁ অঁ অঁ অঁ। অঁ।
এইবিলাক ধুনীয়াকে অঁ।
উম।
ৰ যদি ইহঁত যায় আৰু ভাল লাগিব।
উম উম, তাকে বাকী কেইটামান বজাত ওলাব বাও?
বাকী তেনেকে অলপ জল্দি গলে ভাল হয় মানে এইবিলাক দূৰ ৰাস্তা। গাড়ী মটৰৰ কথা আছে।
উম।
উম সেইবাৰ যে গৈছিলো ৰইং পাৰ হৈ দুখন নদী পাৰ হৈ গৈ আমাৰ মানে হেৰি উঠিলোগে হয় নাই
আ। অ পাহাৰত উঠিলোগে যে, পাহাৰত যে উঠি আহিছিলো অঁ ভালেমান প্ৰায় এক অ প্ৰায় এক দুই কিলোমিটাৰ যে পাহাৰ যে উঠি গলো, আহোতে যে বাইক যে মানে চাবি অফ কৰি যে তললে পায় গলোহি।
উম তাৰ ওপৰত মানে ৰিজৰ্টখন আছে।
অঁ উপ
অ ৰিজৰ্ট ওপৰত আছে অলপমান, নদীকেইখন পাৰ হৈ যাব লাগিব।
ঔ ঔ।
উম, তই কিবা খায় আছা নেকি?
খায় মানে এনেই তামোল চোবাই আছো।
তামুল খোৱা মানে ন?
তামোল খাওঁ দেই কেতিয়াবা, ভাত খোৱাৰ পিছত মানে খায় খায় এতিয়া অভ্যাসত পৰিণত হ'লগে। ত' ভাত খোৱাৰ পিছত মানে অলপ খাওঁ খাওঁ লাগে মানে। ত কেতিয়াবা খায় দিওঁ, উম।
বাকী, বাকী তেনেকে ফুৰিবলে গৈছ নাই এইকেইদিনত?
এইকেইদিনত নাই যোৱা দেই, মই যোৱা বছৰে যোৱা সেই আগষ্টত পোন্ধৰ আগষ্টত গৈছিলো এইবাৰ বৰষুণ অলপ দিয়া দিয়া বতৰত, এ হৈ গ'ল ফুৰিব যাবলৈ সময় নাই ইফালে সিফালে কাম। আজিকালি কি ক'ম আও, গোটেইখন কামেই লগাই ললো ৰাতিপুৱা পৰা গধূলি লেকে।
অ' একেই একেই ঘৰত থাকিলে এই মোৰো একে, কলও যাবলৈ নাপাও, খেতি-বাতি কৰি মা-দেউতাকটো সহায় কৰি দিব লাগিবই।
উম। অ' এতিয়াটো খেতিৰ চিজন আহিল ন, খেতিৰ চিজন আহিলে আকৌ এইফালে ঘৰত খেতিও লাগিব লাগিব।
উম হয় হয়, সেইকাৰণে মই মানে এনেই কাম এটা কৰিছোঁ, কিন্তু ঘৰত কৰি কৰি আকৌ খেতিত লাগি থাকিব লাগে মানে।
উম।
মা-দেউতা অকলে থাকে, ভণ্টি থাকে লখিমপুৰত।
অ' ভগৱান! লখিমপুৰ।
উম'। আকৌ মানে ৰাতিপুৱা ৰাতিপুৱা ভাত-পানী বনাই দিব লাগে। দেউতাই-মায়ে অলমান অ'। কামত ব্যস্ত থাকে। সেইকাৰণে মানে ৰাতিপুৱা ৰাতিপুৱা ভাত বনাওঁ।
উম'।
অ'। আৰু সিমান খিনিতো কৰি দিব লাগিবই, মাক-দেউতাকক হয় নাই।
হয় হয়।
জন্ম দিছে যেতিয়া।
অ'।
সেইটোৱে, হেৰি
তাৰপা এইকেইদিন কেনেকে খানা বানা শাক-পাচলি কি খাইছা?
শাক-পাচলি এই ঘৰ বাৰীতে অলপমান জিৰি আছে। ৰঙালাও আছে, ভেন্দি আছে। জলকীয়া ধুনীয়াকে ভোট জলকীয়া অ' ভোট কথা কওঁতে মনত পৰিলে। অলপমান আছে, এক কেজি-দুই কেজিমান ধুনীয়া ৰঙা ৰঙা হৈ আছে। সেইকাৰণে তুমি লাগিলে লৈ যাবাহি দেই!
মোক এক কেজি মান দিব, অ' ঠিক আছে, ঠিক আছে, মই এক কেজি মান লম। এক কেজি লৈ মানে মই আচাৰ বনাই মেলি ধুনীয়াকে থম বুলি ভাবি আছিলো। বজাৰত মই সুধিছিলোঁ, সেইদিনা বোলে বি জল বি জলকীয়া, কেজি প্ৰায় চাৰি-পাঁচশ টকা হৈছেগৈ। ত' মই আনিম আনিমকে আছিলো এইকেইদিন বজাৰৰ পৰা। তুমি ক'লা যেতিয়া ঠিকে আছে, মই তোমাৰ পৰাই জলকীয়া খিনি আনিব লাগিব।
সেইটোৱে।
নে কি কোৱা!
বাকী তামোল-চামোল আছেনে নাই ঘৰত?
ঘৰত তামোল আছে অলপমান মানে ইমানো বেছিকে নাই। এক দুই বিঘা মান আছে আৰু।
এক-দুই বিঘা তেন্তে বহুত বহুত আছে।
হে ভগৱান!
উম, এক-দুইবিঘা মানে বহুত তামোল। এ আমাৰ নাই আও চাৰি পাঁচজোপা মান আছে, বতাহত ভাঙি ভাঙি শেষে হল। তেন্ত তামোলো মোক দুই পোন মান আনি দিবা তুমি।
ঠিক আছে, ঠিক আছে। তুমি, ঠিক আছে। তুমি তেতিয়াহ'লে জলকীয়া দিবা, মই তোমাক তামোল দিম।
উম।
এক্সচেঞ্জ কৰিম।
অকে। হেৰি অ' হেৰি কথাটো আকৌ আৰম্ভ কৰো মানে এ- ফুৰিবলৈ যোৱা কথাটো যে।
উম।
তোমাৰ বাইকখনতো ভালে আছে চাগে, মোৰখন মানে পুৰা হেৰি চেন্সপকেট গ'লগে।
গ'ল গৈ ন?
অ', এতিয়া মানে তা'ত- এখন দুহেজাৰ, প্ৰায় তিনি-চাৰি হেজাৰ টকা মান খৰচ হ'ব। ত' সেইখন বনাই পিনি যোৱাতকৈ মানে তোমাৰখনটো ঠিকেই হৈ আছে চাগে।
চলি আছে অঁ',।
এতিয়া লাহে-লাহে ধুনীয়াকে গৈ আহিম ন' যদি যোৱাটো হয়।
তাকে মোৰো, মোৰো মানে চলি আছে মানে মবিল চেঞ্জ কৰিব লগা আছে। অলপ ব্ৰেক স্ব কেইটা বদলাব লগা আছে, তাৰ- পৰা আৰু অলপ সৰু-সুৰা মানে প্ৰব্লেম কিছুমান আছে, সেইকেইটা মানে ঠিক- শুকুৰবাৰে হে যাবলৈ ভাল লাগিব, কাৰণ অলপ দূৰ ৰানিং হ'লে মানে অলপ বাইকবিলাক ভাল হৈ থাকিলে ভাল হয় চলাবলৈ, আহিবলৈ, যাবলৈ।
বাকী' এনেই তোমাৰ বাইকখনতো পুৰা কমফৰ্ট আছে, সেইটো মই- জানো মানে পালচাৰ বাইক বিলাক পুৰা মজা আছে। তাৰ মানে
তা'তে আকৌ, উম' তা'তে আকৌ নতুন হৈ আছে পুৰা স্মুথ লাগে চলাই।
নতুন মানে দুবছৰ হ'লগে আৰু, যোৱা বছৰ তাৰ আগৰ বছৰৰ বিহুতে আনা।
এইটো হয়, কিন্তু তুমি চাগে মেইনটেনেন্ঞ্চ কৰি আছা সেইকাৰণে ইমান বেয়া হোৱা নাই গৈ চাগে।
উম।
বেলেগ সেইকাৰণে কাকো মই লগ ধৰাই নাই তাৰমানে তোমাকে ডাইৰেক্ট‌ ধৰিলোঁ ফাষ্ট।
অ'।
ঠিক আছে। বজাৰ বুলি বাকী' খৰচ-খৰচ পাতি, উঁম।
অঁ', -অঁ',।
খৰচ পাতি কেনেকে হ'ব দাই?
খৰচ পাতি নো কিনো তালৈকে আমাৰ ইয়াৰ পৰা প্ৰায়- চাৰি, পাঁচশ, ছশ টকামান তেল পুৰা হৈ যাব।
উমঁ, আহা যোৱা।
তোমাক অহা যোৱা, তোমাক বাইকখনৰ কথা কৈছো।
হয়-হয়।
হয়, তাৰপিছত লগতে আৰু এজন যাব।
উমঁ।
সিহঁতে গাৰ্লফ্ৰেণ্ড লৈ যাব, আমিতো নাজানো বাৰু।
উম-উম।
উম, তাৰপিছতে এনেকৈ আৰু মিলাই মিলি যাব লাগিব আৰু।
উমঁ, হ'ব দিয়ক ভালে হ'ব। মানুহ যিমান বেছি হয় ইমানে জাৰ্নি বিলাক ভাল হয় লগত যাবৰ কাৰণে।
অ, অ, মিলা মিছাটো কৰিবই লাগিব হয় নাই, তুমিওতো
হ'লেতো
হয়, হয়।
এতিয়া ধৰ, অলপ ডাঙৰো, ঘৰতটো এনেকে খুজি থাকিবলৈ নোৱাৰো।
উম।
হয় নাই!
হয়, হয়।
বাকী, সেইটোয়ে আৰু, তুমি ক'বা যি হ'লেও।
উম।
ধুনীয়াকে গৈ আহিম, বহুত দিন ক'তো ওলাই যোৱা নাই। তুমি সেই ডিউটিত কথা পাতি চাবা, বুজিছা, লগৰ কেইজনৰ লগত।
অ, মই গোটেই খিনি পাতি, তোমাক গোটেই খিনি জনাম। বাকী, গাঁওৰ খবৰ কোৱাচোন, কেনে চলিছে গাও বিলাক?
গাঁৱতটো আল্টিমেট, এতিয়া উম, হাল-চাল বোৱাই থৈছো, ধুনীয়াকে কঠীয়া-চঠিয়া পাৰিলো, আৰু এসপ প্তাহ, অহা দেওবাৰে মানে ৰুব। ত', তেতিয়া আৰু মই ঘৰত উম, সেয়াই, সেইবিলাকে আৰু, ঘৰত সেইবিলাকে লাগি থাকো আৰু।
উম।
কেতিয়াবা-কেতিয়াবা এই চাহটো ছিঙি দিও, ঘৰতে মেচিন আছে, মেচিনে ছিঙি দিও। হাতে ইমান চাহ নাপাও মানে চিঙি মানে।
উম, হু, হু।
এ মেচিনে অলপ তাকে, তাকে, জনাবা তুমি? তোমাৰ অলপমান ডিউটিটো আছে দেই হাতত। প্ৰব্লেম হৈ যাব, ঠিক আছে।